অ এয়া। গাটো ইমান ভাল লাগা নাই শুইহে আছিলো ফেনখন লগাই লৈ পেলাই তই কি কৰি আছ নাইৰে গা ভাল।
হেৰি পেলাই অ ফেন বেছি নিদিবি আক গা ভাল হোৱা নাই যদি। তাকে ময়ো এনে আছো এতিয়া উ ঘৰখিনি
ইমান গৰম লাগে নহয় আৰু মানে কি বিছনাৰ পৰা উঠি যাওঁহে অলপ খোজকাঢ়ো দোখোজ মান কাঢ়িলে ইমান একে ভাগৰ ভাগৰ লাগে এনেকোৱা লাগে যেন বি চনাখনতহে পৰোগৈ নেকি মানে বিছনা খনৰ পৰা খালি নাই উঠি যাব কবই নোৱাৰা নিচিনা লাগে, মাথাটো যেন এক দম ঢলং ঢপং লাগি থাকে বিচনাখন।
অ এ জ্বৰ তো বৰ বেয়া জ্বৰ শুনি শুনিয়ে মোৰ ভয় লাগিছে ইমান বেয়া জ্বৰ। দুৰ্বল কৰি কৰি পেলাই ন কৰোনা হোৱা নিচিনা। কোৰোণা হ হোৱা নিচিনাই হৈছে নেকি।
এ তেনেকোৱা নিচিনাই কৰোণা হওঁতেও তো মানুহৰ চৰ্দি কাহটো থাকেই হয়নে, অ সেই একেই আৰু মানুহ বিলাক একদম পুৰা ৱীক হৈ যায়। টোল গাৰ্ভ আৰু এতিয়া এইটো এনেকোৱা নিছি না কৰোনা বুলিয়ে ক'ব পাৰি দেছো কৰোণাতো যেনেকে মানুহক ইফালে বিয়পে ছেম প্ৰচেছ। এতিয়া মোৰ যদি হৈছে মোৰ ওচৰত যদি কোনোবা এটা আছে কোনোবা এটা আছে তালৈ আকৌ বস্তুটো মানে ভাইৰাছ টো তাৰ গাত লাগিছে হয়নে নহয়। কিন্তু কৰোণা সময়ত মানুহে কৰোণা সময়ত মানুহে যিমান টো প্ৰটেকচন অত থাকিলে সেইকাৰণে বহুত বাচিলে। এতিয়া জ্বৰ হৈছে হৈছে বুলি মানুহে গুৰুত্ব নিদিয়ে যে।
এইটো এৰিব, ভোট বা মিদিয়া ছেম সেই। সেইটোৱে যে হৈছে বুজিয়ে পোৱা নাই মানে। এতিয়া একেবাৰে দূৰৰ পৰা আহিলেও মানুহ বেমাৰ নহলে নহলেও মানুহটোক চুব নিদিয়ে একেবাৰে, বেমাৰ বেমাৰ হলেতো দূৰৰ কথা মানে
সেইটো বুলি নহয়, আচলতে সেইটো বহুত ভালহে আছিলে, মানে কি জানা অ টো এটা চাফ চিকুণ মানে ক'ব পাৰি পৰিপাতি কব পা ৰি দিছিপ্লেন এটা আৰু মানুহে ডিচটেন্স টো মেইনটেইন কৰাটো এনেও ভাল মানুহেও সচৰাচৰ কথা পাতিলে অলপ ডিচটেন্স মেইনটেইন কৰিয়ে কথা পাতিব লাগে। যোন মানুহেই নহওক হয়নে নহয়। অ তেওঁ সেইটো তেনেকোৱা এটা কৰি থাকি থাকিলে নিজৰ দেহাটো সদায় চেফটি থাকে।
তহঁতৰ হে তেনেকেই হৈ গ'ল কিজানি কৰ'বাত গৈছিলি কাবাৰ হৈ আছিলে কিজানি অহ তেনেকে ওচৰত
নাই ঘৰতে আছে সেদিনাখন খালি সি নামঘৰত, গৈছো ন অ নামঘৰতে আছো হলেও নামঘৰত যি ধৰ মানুহ কেইজনীৰ লগত বহি আছো সিহঁতৰ কোনো তেনেকোৱা মানে একোৱেই নাই খালি আমাৰ এই আছিলে অ এইটো তেনেকোৱা নাই অ এই লগতে বহি আছো। এ আমাৰ পিহু মাকৰ লগতে পিহু মাকটো এইবিলাক একো নাই। হয় নহয় এই তেনেকে অ ভাল তেনেকোৱা দুজনী মানুহৰ লগতে বহিছো কিন্তু তেনেকোৱা কোনো সিহঁতৰো একো নাই কিন্তু ৰাতিলে আহি মোৰ হে হৈছে হে কিবা কাৰণত হ'ল আৰু। অ সেইটোয়ে অলপ উ ঠাণ্ডাও চাগে সোমালে তেনেকুৱাও হ'ব পাৰে। সেইদিনাখন দিনটো মানে বৰষুণ নিচিনা হৈ আছে যে ডাৱৰীয়া। আও চেণ্ডেল নিপিন্ধকে অলপ অহা যোৱা কৰি থাকিলোঁ নে নামঘৰৰ পৰা ঘৰলৈ বৰষুণ দিলে কাপোৰ চপাবলৈ আহিলো কিবা এটা কৰিবলৈ আহিলো। সেই তেনেকেও ঠাণ্ডাতো বহি গ'ল, অহ। আৰু খালী ভৰি এ অ বৰষুণত অলপ তিতিলো আকৌ খালী ভৰিয়ে থাকিলো। অ খালী ভৰি আৰু মোৰ অলপ দিনৰ পৰা নহয় অলপ দিনৰ পৰা মানে মোৰ অলপ দিনৰ পৰা মই খালী ভৰিয়ে খোজকাঢ়ি ফুৰিছোঁ কিয় এই মোৰ আঙুলি এটা মানে গৰম তেল পৰিলে ভৰি বোৱা আঙুলিটোত গৰম তেল পৰিলে বাওঁ ভৰি এই একে ধুপ উঠি গোটেই ঘাঁহ হৈ গেলি মই চেন্দেল পিন্ধিবই নোৱাৰা হলো। এতিয়াহে ভাল হৈছে অকনমান অহ। অ খালী ভৰি সদায় অ প্ৰায় খোজকাাঢ়ি ফুৰিছোঁ যে মই সন্ধিয়া হ'লে। টো নাই এই বৰষুন দিয়াৰ পিছতো মই খোজ কাঢ়ি ফুইউ অ আকৌ ৰাতিপুৱা খালি ভৰিয়ে মই কিমান সময় পোন্ধৰ বিছ পঁচিছ মিনিট খোজকাঢ়োঁ। সেইটো কাৰণে মানে গোটেই ঠাণ্ডাবিলাক আচলতে সোমাই আছে। আহ ভালেই কিন্তু আমি সেইটো স্বাস্থ্যৰ কাৰণে ভালেই চেন্দেলযোৰ আমাৰ কিনো নহয় বাৰিষা দিনত নহয় বাৰিষা দিনত মানে কি বৰষুণ দিলে আৰু মাটি বিলাক কটো কিবা হেৰি হৈ থাকে ন কেঁচু কুমতি এইবিলাক সেয়াও মানুহক বেমাৰ কৰে অঁ। কেঁচু কুমতি কিবা মৰি গৈ থাকে গেলা অ সেইটো কাৰণতে হয় উ। গেলা পচা এইবিলাকত অ সেই বীজাণু বিলাকে মানুহক পতককে এটেক কৰে।
খোজ কাঢ়িলেও মানে সেই পাকৰ ৰাস্তা ভাল ৰাস্তাত অকণ চেনদেল নিপিন্ধাকে কাঢ়িলে
অ নহয় নহয় চেন্দেল নিপিন্ধোকে কাঢ়িব লাগে ক'ত কাঢ়িব লাগে য'ত নেকি বন আছে। বননিত অ বনত কাঢ়িব লাগে বনত কাঢ়িলে কি হয় তাত যে হিমটো পৰি থাকে ৰাতিপুৱা সেই হিমটো যেতিয়া আমি ভৰিত উ মানে লাগে তেতিয়া আমাৰ চকু মানে স্ম হেৰি স্মৃতি হেৰিটো বাঢ়ে দৃষ্টিশক্তি বাঢ়ে। মানুহে সদায় দুবৰি বনত যে নিয়ৰটো পৰি থাকে সেই নিয়ৰটো আগৰ মানুহে আমাৰ কাকাহঁতে দেখোঁ সেই দুবৰি বন পানীটো চকুত দিয়ে তেতিয়া বোলে দৃষ্টি শক্তি বাঢ়ে।
অঁ
অ দৃষ্টিশক্তি বাঢ়ে মানে মানুহৰ।
দৃষ্টি শক্তি বাঢ়ে আগতে
আৰু খালী ভৰিয়ে যদি আমি সেই বনত যদি ৰাতিপুৱা উঠি পাঁচ মিনিটটো খোজকাঢ়ো আমাৰ একদম চকুৰ কাৰণে বহুত ভাল সেইখিনি আমি এতিয়া আজিকালি নকৰোঁৱে অ। আৰু আজিকালি বন বুলিবলৈ পাবলৈও নাই দেচুন চব পকাই হ'ল। তাৰ পৰা ঘৰলৈ যাব লগীয়া হ'লেও ৰাস্তা পকা ঘৰৰ চোতাল মানুহৰ ঘৰত একেবাৰে পাকঘৰৰ পৰা লেট্ৰিনৰ পৰা ধৰি পদূলিলৈকে
পাথৰ চাথৰ বিলাক যে থাকে যে ৰাস্তাত যে শিলগুটি ৰাস্তা সেইবিলাক খোজকাঢ়িলেও বহুত ভাল। একো সেইটো মেইনটেইন থাকে আৰু বহুতে ভাল মানে হয় শিল গুটিত খোজ কঢ়াটো, আগতে স্কুলত যাওঁতে যে কাঢ়ি যাওঁ। হয় নে নহয় কিমান খোজ কাঢ়ি চেন্দেল নিপিন্ধাকে খোজ কাঢ়ি যাওঁ।
আমিতটো নন ষ্টপ চেডেল নিপিন্ধাকে খোজকাঢ়ি ফুৰো দৌৰি ফু স্কুলত খেলো আহি ঘৰত খেলো আজিকালি লাষ্ট লৰা ছোৱালী আমাৰ দৰে খেলিব নাপায়।
নাপায় ভিতৰতে থাকে আৰু আমি হ'লেও মানে আগৰ নিচিনা চেডেল নিপিন্ধাকে নোযোৱা হ'লো হয় কতো চেন্দেল যোৰ পিন্ধিয়ে থাকো এ সেইকাৰণে আমাৰো বেমাৰ বিলাক
আৰু এটা কথা চাবিচোন আজিকালি ল'ৰা ছোৱালী মানুহে ইমান জপিয়ালে খেলিবলৈ নাপাই যে গম পালি আৰু অ আগত ইমান মানে চাপৰ ল'ৰা ছোৱালী নাছিলে আজিকালি প্ৰায়বিলাকে চাপৰ হয়। আগতে আমি কিমান জপিয়াই আও কিমান খেলো ক' হাই জাম্প ক' লং জাম্প ৰাম নিজে মাতি কোৰ দি খান্দি চহাই ৰছী বান্ধি হে কম খেলিলো নে কম জপিয়ালো নে সেইকাৰণে আমি ওখ ওখ হলো।
অ ইমান আমাৰ পেটৰ প্ৰব্লেম হেৰিছে এইবিলাক। নাছিলে নহয় আগতে হয় এতিয়া ল'ৰা ছোৱালী অকমান কিবা এটা খাব বেমাৰ হ'লে
অ এ হজমেই নহয় কিবাই নহ'লে সিহঁতে আৰু খেলা সিহঁতৰ কম হ'ল যে আজিকালি
আজিকালি সেইটো কথা মোবাইল চলাই আজিকালি মোবাইলটো পালে যে সিহঁতো সেইটোকে হেৰি চাই থকা হৈছে আজিকালি
আমি ধূলি বালি লৈ বহুত খেলিলোঁ। হয় নে নহয় ঔ গছ পাত ছিগি আনি সেয়া সতিয়ে খেলিলো কিন্তু আজিকালি আজিকালিতো সেইবিলাক নাই আজিকালি খেলা বস্তু চব মানে সঁজুলি কিনাই হ'ল। ব্লাষ্টিকেই হওঁক বা ফাইবাৰেই হওঁক সেইবিলাক লৈ সিহঁতে খেলে আমি আগতে মাটিয়
নাৰিকলৰ হেৰিকেইটা আহ নাৰিকলৰ কুকাৰ কেইটাত ভাত বনাও যে সচাঁকে সেইকেইটা বস্তু সেইকেইটা বস্তু এতিয়াও খাব ধ খাব খাবহে লাগে বুজিছা চাহ তাহ আহে কি তাত খোৱাটো ব
আজিকালি নাৰিকলক কুৰুকাৰ পাবলৈয় নাই কাৰণ ক'ত পাবি এতিয়া নাৰিকলতটো হয় সে কেৰ্কেটুৱাই পাই বিলাক কুমলীয়াতে এ তে খাই শেষ কৰে এতিয়া তই কুৰুকা পাবি ক'বা বুঢ়া হলেহে সি কুৰুকাটো হব।
কিনি আনি পেলাই মোক কিমান খাবি সিমান দাম নাৰিকলৰ এতিয়া হয় খাব মন গ'লো কেতিয়াবা
আৰু কেৰেলীয়ান নাৰিকলতটো ইমান সোৱাদ নাথাকে আমাৰ ইয়াৰ লোকেল নাৰিকলৰ নিচিনা টেষ্ট নহয় আমাৰ নাৰিকলৰ যিটো সোৱাদ আছে সেইটো ন নাৰিকলৰ ইমান সোৱাদ নাই।
অ হয় আমাৰ অসমত হেৰি বিলাক ভালেই যি। যিকোনো বস্তুতো ন সোৱাদ বেছি বৰষুণ চৰষুন হয় যে আমাৰ ইয়াত সেইবিলাক ভাল হয়। বাহিৰৰ পিনে বৰষুণ কম সেইকাৰণে বস্তুতটো ইমান ভাল সোৱাদ নহয়।
কেৰেলিয়ান নাৰিকলতো এনেও সোৱাদ নাইকিয়া আমাৰ নাৰিকলৰ সোৱাদতটো যিটো সিহঁত সিহঁতৰ লগত নিমিলাও সিহঁতৰ নাৰিকল বিলাক বহুত অকণ অকণ
উম কিন্তু তাত বহুত নাৰিকল হয়‌ কেৰেলাত যে অ কেৰেলা নাৰিকল নাৰিকল বহুত হয় সিহঁতৰ যে নাৰিকল তেলেই হেৰি চব লোচি বনায় নাৰিকল তেল মই যে মোৰ লগৰ মানুহ বহুত বেছি হয়। নাৰিকলে সেনেকে মানে অনেক বস্তু বনাই মানে।
তেল বনাই মিঠাই বনাই লাডু আকৌ সিহঁতে হেৰি খোৱা অ মিঠাই চিঠাই আকৌ খোৱা বস্তু বিলাকো বনাই নহয়।
অ এই অন্দা কৰি ন আমি ধৰি ল মাংস বনাইছো। প্ৰথমে নাৰিকল দিয়ে বনাই ইমান ধুনীয়া লাগে খাই অকমান ভাবিছো বেয়া লাগিব নাই বনাই নে
বহুত টেষ্টি ন খাবলৈ
টেষ্টি অ মোক মানে বনাই দিয়ে নহয় মোৰ একেবাৰে গাটো বেয়া আছে। মানুহ এজনীয়ে একেবাৰে অন্দা দিম যে কণী একদম হেই নাৰিকল দি দৰি বনাই আনি দিছে ইমান টেষ্টি লাগিছে সিহঁতক সোৱাদটোৱে বেলেগ কি গৰম মছলা দিয়ে কি মছ
অ কেনেকে এ কেনেকে বনাইছিলে ৰেচিপিটো জানানে
এ হেৰি ৰেচিপিটো জানো জানো মই ক'ম ৰ এদিন। এদিন ক'ম বাৰু ৰেচিপিটো নাৰিকলৰ কেনেকে বনাই সেইটো মই শিকি
অ নাৰিকলে বাৰু আন্দা সেইটো ৰেচিপিটো দিবিচোন বাৰু এদিন
অ দিম দে এদিন তাৰপা সেই মছলাটো সিহঁতৰ মই আনিব দিওঁ সিহঁতক দেই জলকীয়া হেৰিটো মছলা সেই মচলাটো ঘৰত বনাই আনি দিয়ে মোক ধুনীয়াকে জলকীয়া গুৰি দিয়ে জলকীয়া সেই গু ৰি কন দিলেও হৈ যায় মানে এনে
সিহঁতে ঘৰতে মছলাবিলাক সিহঁতে ঘৰতে বনাই লয় আমাৰ নিচিনা পেকেট মছলা কিনি নাখায়
নাখাই সিহঁতৰ মানে ডাল চেনী ইলাইছি চব ঘৰৰ বস্তু
অ চব কৰা বস্তু আৰু সিহঁতৰ সেইকাৰণে অপকাৰো নকৰে অ আমাৰ এতিয়া পেকেটৰ মছলা সোপা এসোপ মান ঢালিলে আমাৰ মানুহৰ উপকাৰ কৰিবই গেছ হ'বই
হ'ব এ মোৰ এতিয়া বহুত লগৰ আছে ন ট্ৰেইন মানে চব কে কেবাজনীয়ো আছে লগৰ অ লব নে জানো নাই কছে মই অ কম দে এদিন হ'ব দে এতিয়া মোৰ এয়া কল এটা আহি আছে মানে
অ অ ঠিক আছে হ'ব দে